হেল্ল' হেল্ল'।
হয়, কি কৰি আছা?
বহি আছো, তুমি কি কৰি আছা?
মইয়ো ঘৰতে।
কৰ'বাত যোৱা নাই।
নাই, যোৱা নাই, এতিয়া মানে পুৰা গৰম দিছে যে ঘৰতে বহি আছো।
অ', এ এইফালে বৰষুণ দিছিলে ৰাতিপুৱা তোমালোকৰ ফালে দিয়া নাই।
অ', আমাৰ ফালেতো বৰষুণ আহা নাই।
অ ইয়াত দিছিলে এতিয়া। এতিয়া কমি গৈছে।
অ আমাৰ ফালো পুৰা মানে ৰ'দ ৰ'দ ইমান নাই হ'লেও গৰমটো একদম পুৰা গৰম।
অ গৰমতটো আছে ইয়াতো আছে। গৰম কিন্তু বৰষুণো দিছিলে।
অ'। সেইফালে কিবা উৎসৱ টোৎসৱ হৈ আছে নেকি পাতে নেকি।
পাতে কিন্তু এতিয়া বৰ্তমান একো উৎসৱ হোৱা নাই।
অ বৰ্তমান এনেতো বৰ্তমান তত-তত। নাহে হ'লেও মানে আগত হৈছিলে।
কেইদিনমান আগতে বিহু বিহুতটো পাতিছিলে। তোমালোকৰ হ'লে। উৎসৱ সুৎসৱ পাতে।
হয় আমাৰফালে উৎসৱ তোমাৰ বিহু পাতিছিলে ডাঙৰকে আৰু এই দুই তিন দিনৰ আগত আকৌ ঈদ গৈছে ঈদৰ আগত আকৌ বিহু পাতিছিলে বিহু গ'ল তেনেকে মানে চব উৎসৱেই পাতে।
অ উৎসৱ সুৎসৱ ভাল লাগে ন।
হয় বহুত ভাল লাগে।
ভালপোৱা।
হয়।
কি উৎসৱ বেছি ভাল পোৱা।
বেছিটো বিহুয়ে ভাল লাগে।
উ।
আমাৰ অসমৰ কাৰণেতো বিহুৱেই মেইন।
হয় ইয়াত উৎসৱ অখমৰ। বিহু আৰু চব জাতৰ মানুহে পালন কৰে আৰু চব জাতৰ মানুহে পালন কৰে চবৰ। পাওঁ নে কি। বিহুত। তোমালোকৰ ঘৰত পিঠা চিঠা বনাই নে?
পিঠা বনায় বিভিন্ন ধৰণৰ পিঠা বনায়।
আত্ছা ঠিক আছে, পিঠা খাই ভালপোৱা?
অহ পিঠা খাই ভাল লাগে আহ। ভাল লাগে টো নহ।
হয় ভাল লাগে জাৰ্চিটা খাই বহুত ভাল লাগে।
আৰু তোমালোকৰ ফালে বিহুৰ ফাংচন যে পাতে।
হম।
এইবোৰ ৰাতি-ৰাতি পাতে নে দিনত পাতে।
দিনতো পাৰে, ৰাতি পাতে, বেছি ৰাতিয়ে পাতে, তোমালোকৰ ফালে।
আমাৰ ফালে দিনৰ পৰা মানে ষ্টাৰ্ট কৰাই কিন্তু মানে মেইন ফাংচন যিটো সেইটো মানে ৰা। পৰা মানে ইষ্টাৰ্ত হৈ যায়।
অ ঠিকে আছে ৰাতি ভাল লাগিব চাই কে। বেলেগ বেলেগ জাগাৰ পৰা এক্টৰ এক্ট্ৰেছ আহে না। বেলেগ বেলেগ জাগাৰ পৰা মানুহ আহে গায়ক এক্টৰ
গান গাই নাচে।
উম। ভাল লাগে বহত ভাল লাগে।
হয়। দেৱালী কেনেকুৱা লাগে?
দেৱালীও বহুত ভাল লাগে দেৱালীত ফটকা ফুটোৱা হয় পিছত লাইটৰে জলোৱা হয় লাইট চাইট জলোৱা হয়। দেৱালী ভাল লাগে বহুত ভাল লাগে।
দেৱালী হয় দেৱালী মেইন ফটকাৰ কাৰণেই ভাল লাগে।
হয়।
হয়। আমাৰ ফালে যে বহুত মানে বিভিন্ন ধৰণৰ টাউনৰ ফালে যে বিভিন্ন ধৰণৰ একদম ফটকা চটকা ফুটাই একদম বিভিন্ন ৰঙৰ লাইট চাইট জলাই
অ', আৰু চবৰে ঘৰ চৰ লাইটেৰে একদম উজ্জ্বল কৰি দিয়ে লাইট চাইট জ্বলাই চবত
পোহৰে হয় হয় হেইটোয়ে দেৱালী মানে হয় তেওঁযে মানে
হয়
মানে পোহৰ বিলোৱা সেইকাৰণে একদম বিভিন্ন ধৰণৰ লাইট চাইট যিমান মানে ভাল ভাল লাইট আছে সেইবোৰ লগোৱা হয়। ভালদৰে
উম। হয়। আৰু এনেই হলী কেনেকা পোৱা?
হলী হলীও পাতে হলীত তোমাৰ ৰং চং লগাই হলীও পাতে তোমাৰ ৰং চং লগাই পিছত ৰাস্তাৰে গ'লেও ৰং চং চং লগাইিয়ে সিদিনাখন একদম চবেই ফূৰ্তি চূৰ্তি কৰে।
হয়। খুব ভাল লাগে।
হয় বহুত ভাল লাগে
মানে মন
হয় আৰু আমাৰ এইফালে আমাৰ গাঁৱ লগৰ গাৱত ফালে যে তাত তোমাৰ পূজা পাতে দূৰ্গা পূজা। দূৰ্গা পূজা কেইদিনমান থাকে তাত বিভিন্ন দোকান চোকান দিয়ে, দোকানৰ পৰা মানুহে বহুত বস্তু চস্তু কিনে। খেলাৰ বস্
সেইকাৰণে বহুত ভাল লাগে, দোকান চোকান থাকে যে।
হয়।
চবে একেলগে আহে, চাবলৈ।
হয়।
আৰু কি?
এতিয়াতো বৰ্তমান একো উৎসৱ নাই।
ন' বৰ্তমানতো নাই, নাই আগতে কি কি পাতিছিলে?
আমাৰ ফালে? টো বিহুতটোতো পাতে বিহু বিহু পাতিছিলে। পিছত ঈদো আছিলে কেইদিনমান আগত উম, তিন চাৰ দিন আগ প চব দেৱালী এইবোৰো পাতে এইকেইটা পাতে আৰু।
বিহুত বিহুত শাক পাচলি পোৱা নেকি?
খাওঁ, খাওঁ তোমালোকে খোৱা নে?
হয় আমি খাওঁ তোমাৰ এই শাক বিভিন্ন ধৰণৰ শাক ধৰা লাই শাক পালেং শাক তেনেকুৱা বিভিন্ন সৰিয়হৰ শাক
তেনেটা খাওঁ বিভিন্ন ধৰণৰ শাক-পাচলি খাওঁ।
অ', খাত পচন্দাল ভ খৰি ন স্বাস্থ্য থাক
মাছ-মাংস খোৱাতকে শাক-পাচলি খোৱাই বেছি ভাল, শৰীৰৰ কাৰণে।
ই গৰুৰ বিহুৰ দিনা তোমালোকে গৰুক গা চা ধুৱা নেকি?
অ', গৰু বিহুৰ দিনা গৰু গা ধৱা ধুৱাওঁ। পিছৰ দিনা। আৰু আগ সিদিনাখন তোমাৰ সেয়কৰা হয় শাক পাচলি এইবোৰ খোৱা হয়, চব পিঠা চিঠাও বনাই।
হয় আমাৰ ফালেও গৰুৰ পৰা গা চা ধুৱাই, চাফা কৰে আৰু গৰুৰ গোহালি সেইটো খজাই বা পৰিষ্কাৰ কৰে আৰু বিভিন্ন বস্তু হেৰি চেৰী কৰে। ভাত, হালধি চালধি লগাই কেঁচা হালধি লগাই খায় মানুহে।
হয় আৰু এনে উ বেলেগতো বেলেগৰ ঘৰতো বিহু খাব যোৱা নে।
অ', মাতে মাতে অ', গৈ কিনে পিঠা খাওঁ চাহা খাই অ', কিছুমানে ভাত খোৱাকে মাতে।
ঈদত কোনো মাতা নাই? ঈদত গৈছিলা? ।
হয়, মাতিছিলে গৈছো। সিহঁতে মাতি থাকে।
অ। উৎসৱ সুতসব পাতিলে, মাতিলে যাব লাগে ভাল লাগে।
মানে চবেই মিলা প্ৰীতিৰে চলিব লাগে আৰু। তোমাৰ আনন্দৰ এটা দিন সকলোৱে মিলা প্ৰীতিৰ দিন আনন্দ ফূৰ্তি কৰে।
উম।
কিবা উৎসৱৰ অনুষ্ঠান প্ৰষ্ঠান পাতিলে গাঁৱৰ চব লৰাই মিলি সবেই মিলা প্ৰীতিৰে কাম চাম কৰে। একদম এটা মিলা প্ৰীতি দেখা যায়।
হয়, আৰু গ্ৰুপত কাম চাম কৰিলেও জল্দি হৈ যায় আৰু ভাল লাগে। তেতিয়া ফূৰ্তি লাগে।
হয়, গ্ৰুপত কামবোৰ কৰিলে জল্দি হয় আৰু এটা মিলা প্ৰীতিও থাকে। কষ্টও কম হয় কামটো কৰিলে। আৰু অক'লে কৰিলে কামটো বেছি কষ্ট হয়, অকনমান।
আৰু অকলে মনো নাযায় কাম কৰিব কাৰণে।
হয়। সেইকাৰণে চবেই মিলা প্ৰীতিৰে কৰিব লাগে।
হয়।
তেওঁলোকৰ ফালে উৎকত
আজি ক'ৰবাত ফুৰিব যাবা?
আজি নাযাওঁ। কিবা অনুষ্ঠান তাত। তেতিয়া চবে মিলিজুলিয়ে কৰিব। কাম ন?
হয়, চবেই মিলিজুলিয়ে কৰা হয়। বহুতো চব মানুহে কৰে এনে ধৰা, কাম নকৰিলেও কিবা উৎসৱ- চুৎসৱ পাতিলে চবেই মিলি মিলি-জুলি কাম কৰা হয়।
একদম গাঁৱৰ ল'ৰা সৰু ল'ৰা ছোৱালী তাতে হেৰি কৰিব আহি কামত লাগি যায়, সৰু সুৰা কিবা কামচাম থাকিলে সিহঁতেও, কৰি থাকে। সিহঁতৰ কামে এইটো কাম। অ', সিহঁতে এইটো কাম নহয়, সিহঁতে ভাবে এইটো ফূৰ্তি। হয় সিহঁতে ফূৰ্তি বুলি ভাবে একদম।
হ, খেলি খেলি কৰি লয়, কামবোৰ খেলি খেলি কৰি থাকে।
আৰু কাম কাম কৰাৰ সময়তো। বহুত মানুহ আহি যায়।
হয়।
কাষ্টমাৰ আহিল?
যাবা ফেষ্টিভেল চেষ্টিভেল পাতিলে, হয়। তুমি উৎসৱ চুৎসৱ পাতিলে যাবা, যাব লাগে।
হয়, এইটোৱে উৎসৱ চুৎসৱ পাতিলে মই প্ৰায়ভাগ উৎসৱতেই অনুষ্ঠান যিবোৰ পাতে সেইবোৰ প্ৰায়ে গৈ থাকো। ঠিক আছে, হ'ব আমি পিছত কথা পাতিম।
হয়, ঠিক আছে। মবাইল